শুনিছা নে শুনিছা?
শুনি আছো শুনি আছো তুমি
অঁ অঁ মই শুনিছো ৰবা হেৰি ভাল নহয় খবৰ।
ভালে ভালে তোমাৰ?
অঁ আছো দিয়া মোৰো ভালেই মানে তোমাৰ লগত আজি- অকণমান এটা বিষয়ৰ ওপৰত আলোচনা কৰো ভাবিছো বিষয়টো মানে খুব গুৰুত্বপূৰ্ণ বিষয়। দিয়াচোন আমাৰ শাৰীৰিক স্বাস্থ্য। মানে স্বাস্থ্যতটো আমাৰ কেনেদৰে কি যতন ল'ব লাগে। পাৰি কেনেদৰে ভালদৰে ৰাখিব পাৰি তাৰে ওপৰত অকণমান আলোচনা কৰোঁ ভাবিছোঁ কেনেকুৱা হ'ব।
ভালে হ'ব ভালে হ'ব ভালেই বহুত ভাল চিন্তা কৰিছা।
কোৱাচোন তুমি প্ৰথমে শাৰীৰিক মানে স্বাস্থ্য বুলিলে কি বুজা বা কেনেদৰে- আমি মানে স্বাস্থ্যটো অকমান ভাল ৰাখিব পাৰো কোৱাচোন?
উ শাৰীৰিক শাৰীৰিক, অতা মানে আমাৰ মানে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। ই আমাক সুস্থ শক্তিশালী আৰু সক্ৰিয় কৰি কৰি ৰাখে।
উম হয়!
যেনেকে তোমাৰ নিয়মিত ব্যয়াম। কৰিলে বহু ৰোগৰ পৰা হাত সাৰিও থাকিব পাৰি আমি।
হয় হয় হয় ঠিকেই কৈছা মানে আমি সদায় মানে আজিকালি যিহেতু মানে আমাৰ আজালি- কমি গৈছে এতিয়া চবা আগৰ দিনত মানে কি আছিল গাঁৱৰ মানুহে খেতি কৰিছিল হাল বাইছিল কোৰ মাৰিছিল। বিভিন্ন মানে কাম কৰিছিল হয়ে নে? শাৰীৰিক কষ্ট কচৰ কষ্ট কৰিছিল যাৰ ফলত তেওঁলোকৰ মানে। একো মানে বেমাৰ আজাৰো নাছিল আৰু তেতিয়া ধৰা খাদ্যবোৰো মানে সিমান মানে ভেজাল নাছিল এতিয়া যে। এনেকুৱা তোমাৰ বজাৰত অঁ ঔষধি মানে এইবোৰ। মানে কি কীটনাশক দ্ৰব্য দিয়া বা বিভিন্ন কেমিকেল যুক্ত খাদ্য পায়। ফল মূলে হওঁক শাক পাচলি হওক কিন্তু মানে সেইকাৰণে আমাৰ মানে এতিয়া শাৰীৰিক। কচৰতটো অতি দৰকাৰী হৈছে ন বয তোমাৰ যে যোগাস। শন ধ্যান ব্যায়াম এনেকুৱা ধৰণৰ হয়নে।
হয় হয়। কিন্তু আজিকালিৰ মানুহে মানে ব্যস্ততাৰ ফলত আহ। ব্যায়াম কৰিবলৈও সময় নাপায় আৰু খোৱা দোৱাও মানে টাইমত নকৰে সেইটোৰ ফলত। মানে শাৰীৰিক সুস্থতাটো ইিহঁতৰ অলপ বেয়া হৈ গৈছে।
তাকেই হয়। ঠিক কৈছে আৰু এই কি কয় আজিকালি যে মানুহবোৰে যে বেছিকৈ খোৱা আৰম্ভ এইবোৰ ফাষ্টফুড- ফাষ্টফুড খালে মানুহৰ কিবা অপকাৰ হ'ব পাৰে নেকি অকণমান কোৱাচোন।
ফাষ্টফুড খালে হয় অপকাৰ হয় কিয়নো তাতে তোমাৰ বিভিন্ন প্ৰকাৰৰ। অঁ তোমাৰ এই কি ক কালাৰ বিলাক দিয়া থাকে। হয় ন খাদ্য দিয়া মানে কালৰ বিলাক অ চচবুক- চচবোৰ থাকে ইহতে মানে এ তেলত মানে কি কয় খৰা বস্তু নহয়। তহ মানে হুৰৰ। তেলত ভাজে ত এইবিলাক খালে মানে উ বেছি মানে ই হয়।
অ' অ 'হয় হয় ঠিকেই মানে মোৰ কি হৈছে - জানা নে মই আগতে বহুত ফাষ্ট ফুড খাইছিলোঁ - সে চৰ্বি জমা হৈ গ'ল পেটত বহুত এতিয়া মানে। এতিয়া মই চৰ্বি কমাবই পৰা নাই এনেকুৱা ধৰণ বহুত সমস্যা।
অ' এইবিলাক বহুত হয়। আৰু আজিকালি মানুহে মানে তোমাৰ কামৰ সময়তো নাভাব।
উম, উম মানে মানুহে ধৰা উম কষ্ট কৰিব নিবিচাৰে নিজে মই নিজেনো কি বনাম। এই হোটেলত খাই ল'ম। উম, অ, অ, অ, অ, হয়। এইবোৰ ম'ম', চাওমিন কিবা-কিবি বা বাৰ্গাৰ ৰোল। এইবোৰ মানে বহুত মানে অ' তে তেলেতীয়া খাদ্য অইলী অইলী বহুত। হয়নে? উম উম আৰু সেই কি কয় আমি এতিয়া পানী, পানী কিমান মান খাব কেনেকেদৰে কি খাব লাগে কোৱা চোন? পানী খোৱাৰ ওপৰত গুৰুত্বটো স্বাস্থ্যৰ বাবে।
পানীতটো মানে বহুত প্ৰয়োজনীয়। গাৰ কাৰণে, কিয়নো দৈনিক আহ পৰ্যাপ্ত পৰিমা মানে যদি আমি অ'পানী নাখাও তেতিয়াহ'লে বহু বহুতো মানে তোমাৰ ৰোগৰ সন্মুখীন হব লগা হয় আমি। খাব লাগিব। মানে, যিমানে আমাৰ শৰীৰৰ তোমাৰ কি উজতাৰ হিচাপত আমি পানী খাব লাগিব। কিয়নো অ' পানীৰে এ পানীয়ে শৰীৰক জলীয় অৱস্থাত ৰাখে আৰু বিভিন্ন অংগৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
পানীৰ পাণ বুলি কয় নহয়।
সেইটো কাৰণে আমি পানীতটো ভালকে খোৱাটো ভাল।
অ'আৰু পৰিষ্কাৰ পানী খাব লাগে। কেৱল য'তে- ত'তে যে পানী পায় দমকল কঁৱোৱাৰ মানে ফিল্টাৰ নকৰাকৈ খোৱাটো বেয়া হয়নে? তাত বীজাণু থাকিব পাৰে।
বীজাণু থাকিব তাৰ কাৰণে মানে ভাবা ভাবা চিন্তা কৰাটো বহুত ভাল মানে ই। ভাবি চিন্তি কিনি ক মানে খাব লাগিব। খাব খাব পাৰিলো বুলি ক'লেই য'তে ত'ত পানী খালে নহ'ব।
হয়, হয় ঠিকেই। আজিকালি মানে যধে-মধে য'ত ত'ত পানী কিছুমান মানে হোটেলত থাকে। হোটেলৰ জাৰৰ পৰা মানুহবোৰে খাই দিয়ে দৌৰা দৌৰিত। সেইবোৰ মানে ভাল নহয়। এইবোৰৰ ফলত বহুত মানে ৰোগৰ সৃষ্টি হয়।
হয়।
তুমি শৰিৰ মানে ঠিক ৰাখিবৰ বাবে তুমি কেনেকুৱা ধৰণৰ কি কি কৰা কোৱাচোন অকমান, শৰীৰটোৰ বাবে? নত।
অ' যদি আমি সুস্থ শৰীৰ এটা ৰাখিবলৈ আহ চেষ্টা কৰো। আৰু মানে তোমাৰ দৈনিক জীৱনত তেতিয়াহলে আমি প্ৰথমতে চোৱা, আমাৰ মানুহে প্ৰথমতে উঠাৰ পিছতে চাহ খোৱা মানে
উম, উম, হয়, হয় গাখীৰ চাহটো এই মূৰো হয় বাৰু হয়।
হয়। কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে খালি আহ খালি পেট যেতিয়া থাকে তেতিয়া আমি চা খোৱাত ইমান ভাল নহয় বুলি মই ভাবো কিয়নো ৰাতিপুৱা খালী পেটত যদি আমি চাহ খাওঁ তেতিয়া গেছ গেছৰ প্ৰব্লেম হয় এচিডিটি হয় তাৰ ফলত আমি ভা ভাত খাব নোৱাৰি ভাত নাখালে আমাৰ সিহঁত যন্ত্ৰ মানে যোনখন পাকস্থলী থাকে। ই ভালদৰে কাম কৰিব নোৱাৰে হয় নে ত তাৰ ফলত নানা প্ৰকাৰৰ ৰোগ। সৃষ্টি হয় গাত দুৰ্বলতা হয় ত যিমান পাৰো আমি। হয় যিমান পাৰো আমি খা খালি পেটত অ ফল ফুল খাব লাগিব। যেনে তোমাৰ কমলাৰ অঁ ৰস শুকুৱা জুচ কোৱা অ আৰু তোমাৰ আমলখি কোৱা
হয় হয় হয়
এইবিলাক বস্তু যদি আমি খালি পেটত খাওঁ তেতিয়াহ'লে বহুত ভাল কাম কৰে।
হয় হয় ঠিকে মানে এতিয়া মানে শৰীৰটো মানে সুস্থ থব কাৰণে আমি মানে প্ৰধানকৈ আমি খাদ্যৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব ন, খোৱাটো প্ৰটিন যুক্ত খাদ্য বুলি যে কয় প্ৰটিন যুক্ত খাদ্য অধিক খাব লাগিব যেনে ধৰা কণী মাছ মাংস
এতিয়া তোমাক যদি মই উদাহৰণস্বৰূপে কওঁ তেতিয়া তেতিয়াহ'লে আমি আমাৰ অ সদায় আমি মানে ব্যৱহাৰ কৰো বাইক হয়নে
বাইক ব্যৱহাৰ কৰোঁ হয়।
বাইকত যদি আমি পেট্ৰল নিদিয়াকে পানী দি চলাও তেতিয়াহ'লে ইঞ্জিনতটো বিয়া হৈ যায়, উ তো এনেকুৱা ধৰণৰ কথা যদি আমি খোৱা অ মুখেদি খোৱা যোনটো বস্তু বনোৱা হৈছে ধুনীয়াত আৰু টাইম এটা এটা বস্তুৰ এ উ মানে নিৰ্ধাৰিত সময় আছে হয়নে ত' এই বস্তুতটো আমি মানি কিনে নলও তেতিয়াহ'লে পেটেও মানে এনেককা ধৰণে কাম কৰিব
হয় হয় হয়
আৰু আমি সদায় যদি অভ্যাস নিদিও পেটক যদি আমি সদায় অভ্যাস দি দিওঁ এটাই বস্তু আমি ৰাতিপুৱা খালী পেটত যদি চাহ খোৱা অভ্যাস কৰোঁ তেতিয়াহ'লে আমি আকৌ মানে আমাৰ পেটে অভ্যাস লৈ লয়েই বস্তুটো খ ৰাতিপুৱা লাগিবই ইনকা টাইমত ত আমি ভাবি চিন্তি কিনে উ কাম কৰাটো ভাল ভাবি ভাবি চিন্তি খোৱাটো ভাল কিয়নো আমি যি খাম তাকে পাম
এনেকুৱা ধৰণৰে মানে শৰীৰ পাবা হয়নে? ঠিকেই হৈছে মানে গতিকে আমি খাদ্য খোৱাৰ ওপৰত বা বহুখিনি আমাৰ গুৰুত্ব দিয়াৰ লগতে আৰু শৰীৰটো মানে ভালে ৰাখিবৰ কাৰণে মই ভাবোঁ নিয়মিত ব্যায়াম ধ্যান যোগাসন য়গা বুলি যিটো কয় মানে আমাৰ কাৰণ কিয় তুমি জানা আজিকালি মানসিক চাপ মানুহৰ সকলোৰে প্ৰায় থাকেই গতিকে মানসিক চাপত যদি মানুহে ভুগি থাকে শৰীৰটো নিশ্চয় বেয়া হ'ব। টোপনি বেয়া হ'ব গতিকে এইবিলাক যোগাসন তাৰপিছত তোমাৰ ধ্যান এইবিলাক মানে নিয়মিত ৰূপে অকমান সময় হলে উলিয়াই ধৰা দিনটোৰ ভিতৰত ৰাতি ৰাতিপুৱা সময়খিনিতে যদি তুমি আধা ঘন্টা সময়ও যদি উলিয়াই ও অকণমান কৰা তেতিয়া মই টোৰ কাৰণে তোমাৰ এটা বেলেগ এটা শক্ত শক্তি বা এনাৰ্জি এটা অনুভৱ কৰিব পাৰিবা হয়নে?
হয় হয় আৰু মোৰ হিচাপত মোৰ মানে, তোমাৰ ব্য়ক্তিগত উ জীৱনৰ পৰাই মই কি কি মানে শিকাৰ অ কথাতটো মই কৈ আছো আমি খোৱাৰ লগে লগে আমি যদি অলপমান এ যো মানে তোমাৰ ব্যায়াম কৰো তাৰপিছত অধ্যয়ন সৰু কিতাপবিলাক
অ অ হয় হয় ৰাতি শোৱাৰ আগত
ৰাতি খোৱাৰ এই দুটা বছ কিন্তু আমাৰ জীৱনত এটা বেলেগ আহ মানে দিশ বাচি মানে ই হৈ যায়
হয় হয় বেলেগ এটা মানে হয় অ অ ঠিকেই কৈছা হয় মানে আমাৰ আজিকালি বেগ বিলাক বহুত বেয়া হৈ গৈছে মোবাইল ত ৰাতি ভাত খাই উঠি মোবাইল চলাই থাকে নন ষ্টপটোপনি নহালৈকে এঘাৰটা বাৰতা এটালৈকে হয়নে?
হয়।
ওম ওম
আমি এটা বস্তু আমি এটা বস্তু পাহৰি গৈছো নিউজ পেপাৰ
অ ঠিক কৈছা নিউজ পেপাৰ আৰু কিতাপতটো আজিকালি ন
কিতাপতো দুটা বস্তু আমি এনেকে পাহৰি গৈছো যে অতিতত আছে, আছিলে নাছিলে এনেকুৱা মানে হৈ গৈছে এতিয়া
হয় হয়
হয়নে আগৌ মানে অহা প্ৰজন্মক এইটাই নাপাব চাগে এই দুটা বস্তু মোক এনেকুৱা লাগি আছে আজি আজিৰ দিনটোত মোবাইলত ইমান ব্যস্ততা মানে ব্যস্ত হৈ গৈছে মানুহবোৰ
হয় হয়
যে দুটাবোৰ পাহৰি গৈছে আৰু নিয়মিতভাৱে যদি আমি নিউজ পেপাৰ এ তাত টাইমত পঢ়ো আৰু তোমাৰ ব্যয়াম কৰো তেতিয়া এই দুটাই বস্তু কিন্তু তোমাৰ বহুত মনোযোগ বৃদ্ধি কৰে আৰু আত্মবিশ্বাস যোনটো থাকে আত্মবিশ্বাসটো মানে ই কৰে বৃদ্ধি পায়
একেবাৰে বহুত তুমি ধুনীয়া কথা এটা কৈছা মানে শৰীৰটো ঠিক ৰখাৰ লগতে মানে আমি এইবোৰ যদি মানে কি সৰু সৰু অভ্যাসবিলাক মানে লওঁ আমি ধৰা মোবাইল ফোনটো কমকৈ চলোৱা আৰু তাৰ লগতে কিতাপ পঢ়া বা বাতৰি কাকত পঢ়া বা এইবোৰ য়গা যোগাসন ধ্যান এনেকে কৰিলে মানে আত্মবিশ্বাসতটো বহুত বৃদ্ধি পায় এই মই নে নিজেই অকণমান প্ৰমণ পাইছো যে তোমাৰ মানে শাৰীৰিক কচৰত কৰোঁ গতিকে মই মানে ফল পাইছোঁ বহুত ধুনীয়া কথা এটা কৈছা
উম আত্মবিশ্বাস আম কি আত্মবিশ্বাসটো বৃদ্ধি পাই মানে তোমাৰ অ উম মানেচি কি কি মানেচি যোনটো মানসিক চাপ থাকে এই বস্তুটো কমি যায় হয় এই বস্তুটো কমি গলে মই তুমি জোনটো খোৱা উম টাইম টেবুল বনাই লৈছা এটা এই বস্তুটো তাত লাগি যায় ত তাৰ কাৰণে তোমাৰ অ কি ক সু স্বাস্থ্যৰ সৃষ্টি হবলৈ ধৰে
ঠিক ঠিক একদম ধুনীয়া কথা কৈছা তেতিয়াহ'লে বন্ধু আমিতো আজি বহুখিনি কথাই তোমাৰ পৰা শিক শিকিলোঁ বা আমি আলোচনা কৰিলোঁ আজি নহলে আমি ইমানতে সামৰো পিছত আমি ভালকৈ পঠা পাত
নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে ঠিক আছে উম ধন্যবাদ